হেল্ল' শুনিছা
হেল্ল'
হেল্ল
অ হেল্ল' অ শুনিছা
অঁ শুনিছোঁ।
অঁ, কি কৰিছা?
আছো এনেই মই।
মইও আছো দেই ঘৰতে।
অঁ ঘৰতে আছা, উমঁ' বাকি এই আছো এনেই বহি, মোবাইল চাই।
অঁ অঁ।
অঁ' অঁ', মোবাইলটোকে চাই আছোঁ।
গৰম কেনেকুৱা আজি? নাই খোৱা নাই খোৱা দেই। মই এতিয়া ঘৰতে আছো, খোৱা নাই এই খাবলৈ লৈছো আৰু হয় ওলাই গৈছো আৰু অলপমান মানে। তাৰ পৰা সেই সোমাইছোহি অঁ, অকমান।
এনেই নে কিবা কামত?
এই ওলাই কামতো গৈছিলো, এনেও লগৰ কেইটাই আহিছিলে অকমান ওলাই গৈছিলো।
অঁ।
আহ' তাৰ পিছত সেই লগৰ কেইটা অলপ ফুৰি মেলি তাৰ পৰা সোমাইছোহি আৰু সদায় মানে ওলাই আহে আৰু লগৰ কেইটা।
উম।
ত' সেইটো কাৰণে ওলাই মেলি বুলি গৈছিলো তাৰপিছত পেলাই এতিয়া আহি ঘৰ সোমাইছিলোহি আকৌ মায়ে আহি বস্তু আনিবলৈ পঠিয়ালে। দোকানৰ পৰা অঁ। তাৰ পৰাই বস্তু আনলৈ গ'লো তাৰপছত আকৌ এটা বস্তু আনি পাইছোঁহি আকৌ এইটো বস্তু নিবলৈ গঠিয়াইছে আকৌ গৈছোঁ।
তাৰ পিছত আকৌ গ'লো তাৰপিছত আইতাই আকৌ বুট বুটকেইটা মানে আমাৰ খুন্দিবলৈ আৰু ওচৰতে মিল এটা আছে তাতে খুন্দি পেলাই দিবলৈ কৈছিলে, ত' সেই তালৈ গ'লো।
বুটৰগুৰি।
বুটৰগুৰি হয়।
অঁ।
তেনেকৈ ঘূৰি ঘূৰি ঘূৰি ঘূৰি আৰু সেই আৰু এতিয়া সোমাইছোঁৱেই ঘৰত।
অঁ, বুটৰগুৰিটো খাই ভালেই লাগে ন'।
ভালেই লাগে বাৰু দেই বেয়া নালাগে।
আমাৰ ওচৰতে ফেক্টৰী এটা আছে এনেকৈ বনাই পেকেটকৈ কেতিয়াবা অনা হয় আৰু। মানে বিকে তেওঁলোকে, উমঁ। ইভাগে নিজে মানে খুন্দি আনি নহয় আৰু।
ফেক্টৰী মানে কেনেকে বনাই, ফেক্টৰী মানে ওচৰত ফেক্টৰী আছে?
অঁ তোমাৰ এনেকৈ মছলা বনায় নিজৰ। বস্তুবোৰ এনেকৈ ক'ৰবাত খুন্দি আনি পেলাই।
আচ্ছা'।
তেনেকে পেকেটিং কৰি ইয়াৰ পৰা মানে দিয়েগৈ- য'ত ত'ত। তাৰ পৰা আগতে আগতে ধূপ বনাইছিলে। এতিয়াও বনাই ধূপ ধূপো বিকে, ধূপটো ইমান চেল নহ'লে অঁ, এতিয়া মানে সেই মছলা বেপাৰটোহে কৰে সেইকাৰণে। আৰু সেই মগ কি বুটৰ গুৰিটো পেকেট কৰি দিয়ে এটা পেকেটত বিশ টকাকে এনেকে।
আচ্ছা এনেকে বতৰ কৰি দিয়ে ন।
অ' এইবোৰ বান্দুল অ' বান্দুল হিচাপত যায় নি? তোমাৰ এনেই গাঁৱত কাৰোবাৰ ঘৰত এনেই কোনোবাই খুজিলে মেলিলে দিয়া আৰু। খোলাকৈ কেতিয়াবা এনেই খোলাকে ধৰা নিবিকে।
অঁ সেনেকে ভালে হয় অঁ।
অঁ কেতিয়াবা অনা হয় আৰু তেনেকে।
অঁ ওচৰত আৰু আছে নি ফেক্টৰী তেনেকুৱা?
ফেক্টৰী ওচৰত তেনেকুৱা আৰু নাই। এইটোৱে আছে, ইমান ঘৰৰ ওচৰে মানে চাইডৰ আমাৰ।
এতিয়া মানে কি ম মছলা মছলা কি হেৰি কৰে? মছলা অঁ কিবা মছলা বনাই বুলি যে কৈছা।
মছলা বোৰ তোমাৰ গোটা মছলা চব কিনি আনি চাগে নিজে বনাই মানে তেনেকে। মিক্স কৰি দিয়ে আৰু তেনেকৈ কিবা এবিধেই বনায়।
অঁ এভেৰী ডে মানে মছলাটো মানে, মানে কি কৰে তেওঁলোকে পেকেজিং মানে ব স্তুটো বনাই পেলাই পেকেজিং কৰি পঠিয়াই নেকি নে কি কৰে?
অঁ বস্তু গোটা বস্তুটো সম্ভৱ মানে ক'ৰবাত খুন্দি আনি মানে মে অঁ মেচিনটো ইয়াত নাই সম্ভৱ খুন্দ খুন্দাৰ মানে।
মেছিনটো ইয়াত নাই।
সেইটো অঁ সেইটো চব সেইবোৰ বেলেগত ক'ৰবাত খুন্দি আনি সম্ভৱ ইয়াত মানে পেকেটিং কৰে।
এভেৰী ডেটো দিয়ে নেকি?
ভালকেতো মই নাজানো।
নহয় তোমালোকে যে কিনা যে মানে বস্তুটো যে কিনা সেইটো এভেৰী ডে নেকি নে কিহৰ?
নহয় নহয়।
অ' বেলেগ মানে খোলা মানে খোলা নিচিনাকে?
অঁ।
অ' মানে আচ্ছা আচ্ছা অঁ। অ' মই কিছুমান এনেকুৱা আছে তোমাৰ এভৰী ডে' মানে হেৰি কৰে এভৰী ডে পেকেজিংটো মছলাটো বনাই বনাই পেলাই এভৰীড়ডে মানে হেৰি কৰে এভৰী ডে পেকেজিংটো কৰি দিয়ে।
অঁ নহয় তেনেকুৱা বাৰু নহয়।
অঁ, তেনেকুৱাও থাকে কিছুমান।
অঁহ। সেইটো নহয় মানে। মোৰ ভালেই আৰু কেতিয়াবা অনা হয় তেনেকে। তোমালোকৰ আছে ন ওচৰত মিল?
মিল আছে এনেকুৱা চাউল তাউল খুন্দাব পৰা এনেকৈ মিল আছে আৰু, কিন্তু হেৰি নকৰে।
অঁ এতিয়া যে তোমাৰ বুটৰ গুৰি খুন্দি আনি লাগে।
অঁ এই এই মানে মিল মিল এইটো কি বুলি কয় মিল মানে এনেকুৱা চাউল আমাৰ চিৰা তিৰা খুন্দিব পৰাকে মিল আছে। আৰু চিৰা তিৰা মানে বনাই ইয়াতে, অঁ চিৰাটো মানে বনাই কিন্তু হেৰি নাই এইটো কি বুলি কয় বেলেগ তেনেকে ফেক্টৰী একো নাই।
নাই নেকি বেলেগ?
অঁ বেলেগ তেনেকে নাই মিলেই আছে আৰু মিলটো আৰু মানে আজিকালি সৰু সৰু হেৰি ওলাইছে নহয় তোমাৰ এনেকুৱা মিল নিচিনা তাতে চিৰা আৰু চাউলটো দিব পাৰে। চিৰাও খুন্দিব পাৰে অ' চিৰা নহয় মানে তোমাৰ চাউলতো খুন্দিব পাৰে আৰু অহ বুটৰ গুৰি তেনেকুৱা ইয়াৰপৰা খুন্দিব পাৰে।
অ', অ'।
অ'।
আৰু সেনেকুৱা ওচৰত কিবা বনোৱাৰ কিবা হেৰি আছে নেকি এনেকুৱা। মিঠাই চিঠাই চিঙাৰা টিঙৰা এনেকুৱা আছে নেকি বাৰু মানে শুনিছিলোঁ।
চিঙেৰা বনোৱা এনেকুৱা ফেক্টৰিটো নাথাকে চিঙৰাটো মই হোটেলত বনাই ন। হোটেল আছে চব।
অহ।
অ', চিনেয়াৰটো হোটেলত একদম বনাই আৰু তোমাৰ অ', এনেকুৱা বন চন বনাই বন বনোৱা হেৰি এটা আছে।
হা বন অ', অ', বন, বন। হেল্ল' পপ বনাই অ', চিংৰা নহয় ন। মানে অকমান অ', কনফিউজ হৈ গৈছিলোঁ অকণমান।
বনতটো তোমাৰ মানে এইটো হেৰি বনাই তেওঁলোকে বনটো মানে ফেক্টৰী নিচিনা নহয় সেটো মানে তোমাৰ ত তেওঁলোকে জুই পেলাই হেৰি কৰি বনাই তেওঁলোকে গৰমত মেচিনত
গৰমত অহ।
মেচিনত নবনাই নিজে জুই জ্বলাই মানে ভিতৰতলোকৰ ডাঙৰ তেওঁলোকৰ হেৰি এটা আছে অ', তাত মানে প্লেটখত তেওঁলোকে আহ আটাই দি প্ৰথমতে গোটেই বস্তুটো বনাই, বনাই পেলাই তেওঁলোকে ভিতৰত জুই জ্বলি থাকে ডাঙৰ ঘৰ ঘৰৰ মানে কি তোমাৰ কি বুলি ক'ম এতিয়া এনেকে মাটি দি গোটেই বস্তুটো বন্ধ হৈ থাকে। অকল মুখখন অকমানকে খুলি দিয়ে মানে। তোমাৰ এখন মানে বিচনা এখন খনৰ ডাঙৰ ডাবুল বেডৰ এখন বিচনা এখনৰ সমান মানে বহল হ'ব বস্তুটো মাটিটো এই দি বনাই থোৱা থাকে হা তো সেই খনত গোটেই মাটি দি বন্ধ হৈ থাকে আৰু এটা ফুটা এটা উলিয়াই দিয়ে ধোঁৱা ওলাব কাৰণে আৰু তাৰ ভিতৰত তোমাৰ তেওঁলোকে ভিতৰত তলেদি জুই জ্বলাই দিয়ে আৰু ওপৰত তোমাৰ এনেকে প্লেটত আটাই দি বস্তুটো ধুনীয়াকে বনাই মেলি তেওঁলোকে ভিতৰ দি মানে ভিতৰেলে পঠিয়াই দিয়ে প্লেটত দি, দি পেলাই
অ', আচ্ছা এইটো বেক কৰা নিচিনা হয় মানে।
অ', তেনেকুৱাকে বনাই মানে ধৰি লওক তোমাৰ অ', এই কিছুমান মমো' চমোবোৰ যেনেকে তোমাৰ ধোঁৱাত মানে ভাব
অ', সেইটোৱে মানে তেলত তোমাৰ ফ্ৰাই নকৰে।
তেলত দিয়ে তেলটো তাত মানে তেওঁলোকে তেলটো তাতেই লগাই দিয়ে। তেল চেল দি তাতেল বগাই দিয়ে আৰু অ'। উম তেল তাতে মানে তেল চেল দি মানে তাতে বেলেগকে তেলত ফ্ৰাই নকৰে আৰু। এ সেই আতটাটোতে তেল চেল দি যাষ্ট মানে ভাপত জ ভৰাইহি দিয়ে। তাৰপিছত গোটেই বস্তুতটো বনি আহে বনটো উম। বিৰাট গৰম হয় কিন্তু দেই ভিতৰতো থাকিব নোৱাৰা অৱস্থা গৰমত যে এতি অ', গৰমত যে কেনেকে বনাই গ'ব নাপা আৰু হা।
অহ আনিবলৈ যোৱা নেকি।
আনিবলৈ যাওঁ কেতিয়াবা কেতিয়াবা মানে সদায় এনেকেও অনা নহয় বাৰু। কেতিয়াবা আৰু খাওঁ আৰু অ', ইমানো বনতো ক'ত খাবা আৰু।
অ', এনেই ভালনেে খাবলে।
খাবলৈ বঢ়িয়া খাব ভাল লাগে আৰু গৰমে গৰমে বনাই দিয়েটো এনেতো বনতো গৰমে গৰমে খাবলৈ পতকে নোপোৱা চাগে। হয় নাই কোৱাজনক অ', সেইটো বস্তু অ', সেইটো কাৰণে মানে গৰমে গৰমৰ বস্তুটো খাবলৈ পালে বেছি ভাল হয় আৰু।
উম আৰু ফ্ৰেছ বস্তুটো ভাল আৰু।
অ', ফ্ৰেচ বস্তুটো ভাল দুদিনীয়া নহয় লগৰ লগত গৰমে গৰমৰ পৰা এইতো বনতো তোমাৰ আগদিনা ধান বনাই পিছদিনাখন দোকানত বিকে
অ এতিয়া আৰু তাতে দোকানতো বিকি নহলে কিমান দিনৰ পা
অ অ থাকি যায় অ কিন্তু হিচাপ মতেতো বনটো এদিন থাকিব লাগে দুদিন থাকিবই নেলাগে বাহিৰ জেগাতো তোমাৰ ব্ৰেডবোৰ যিবোৰ বনাই সেইবোৰ তোমা এদিনত যদি বনাই শেষ মানে বাহিৰত গৈকিনে সেইটো মানে তোমাৰ কমপ্লিট এইটো হেৰি আছে আমাৰ ইয়াতহে থৈ থৈ দিয়ে। কিন্তু বাহিৰৰ জেগাতো থৈ নিদিয়ে ন তেওঁলোকে লগালগ মানে বস্তু বনাই আৰু পাছদিনাখন যদি কেনেকেবাকে চেল নহয় গোটেই বস্তুখিনি সাগৰত গৈ পেলাই দিয়ে। বাহিৰত মানে যিটো কেৰেলা চৰেলা বা বেলেগ জেগাত হওঁক তেনেকে গোতেই একদম কাৰ বাল্দনে বা হেয়ে হেয়ে বান্দলে বান্দলে ট্ৰাকে দি সিঁহতে পেলাই দিয়েগে মানে সিহঁতে যিমানে চেল নহলে বস্তু পেলাই দিব লাগিব অ'। তাৰপিছত আৰু ৰোল হয় মানে কেনেবাকৈ যদি পাছদিনাখৰ সেইটো পাই যায় মানে তেওঁলোকক সেইটো বেন কৰি দিব।
উম সেইবোৰতটো মানে ভেঁকুৰ হৈ যায় হৈ যাব ন।
অ ভেকুৰ যিহেতু বহুত বেয়া কথা মানে এদিনৰ ব বস্তুটো এদিনেই হয় এনেকুৱা বন আছে দুদিনৰ থকা এই কিবা এটা বন আছে বনৰ পেকেট এটা এ সেইটো লিখা থাকে বনটোত মানে কেইদিন ৰাখিব পাৰি, বন পেকেটটোত অ তেনেকুৱা থাকে আমি যে এইবো যে কিনো যে তোমাৰ ব্ৰেডৰ পেকেট টো যে
কিছুমান আকৌ এনেকুৱা কৰে ন মানে হেৰিটো আতৰাই দিয়ে যে গেটবোৰ আতৰাই চেঞ্জ কৰি দিয়ে আকৌ
অ সেইটোৱে, সেইটোৱে সেইটোয়ে এতিয়া আমাৰ দুদিনমানৰ আগত তোমাৰ ডিমৌত তোমাৰ এটা হেৰি হৈছিলে আহ বু ফুট হেৰি পৰা তোমাৰ মানে অফিচাৰ আহিছিলে ফুট ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে মানে হোটেল বহুত কেইখনত হেৰি কৰিলে এখনটো চেজ কৰিলে প্ৰায় দুখনমানান প্ৰায় পইচা বহুত ভৰিবলগা হল তেওঁলোকে মানে ভিতৰত চাইছেগে কি ওলাইছে কি নাই ওলোৱা আহ বহুত মানে এক্সপ্ৰাই বস্তু নহয় মানে কিছুমান ধৰি লোৱা ক'বাত অ কিছুমানৰ তেনেকে ধৰ লেটেৰা-পেতেৰাকে বস্ত কামবোৰ কৰে ন তেঁওলোকে হোটেলৰ ভিতৰখনো তুমি ভিতৰবোৰ কেনকাকে বনাই আৰু হোটেলত বাহিৰখনে ধুনীয়া ভিতৰবোৰ পুৰা গিলাকে থয় নহয়। তাত ভিতৰত গৈ চালেগে ত তলতে এনেকে পুৰা বনি থকা বস্তু ক'ৰবাত পইতাচোৰাই ঘূৰিফুৰিছে সেনকুৱাই ঘুৰি ফুৰি তেনেকুৱাকে থৈ থৈ দিছিলে, তেনেকুৱা কিছুমান বহুত মানে বন্ধ কৰিলে আমাৰ ওচৰটো এখন দো কান আছে সেইখন বোৰ প্ৰায় নতুনে হয় ভালেই হয়। সেইখনতো কিবা উলিয়ালে মানে উলিয়াই বাৰু কিছুমান বোৰ এনেও সৰুটো বস্তুটো উলিয়াই। তলত থৈ দিছিলে মানে কিবা হেৰিখিনি তেওঁলোকে বনাই পেলাই সেইখিনি বস্তু তেওঁলোকে তলত থোৱা কাৰণে মানে সেইটো হেৰি মানে বন্ধ কৰি দিলে তলত থোৱাৰ কাৰণে তেনেকুৱা থাকে আৰু কিছুমান।
অ কিছুমান, থাকে আৰু বেয়া বাৰু ভালেই কৰিছা। চাবহি লাগে এইবো মাজে মাজে উম
অ' ভাল নহলে মানে হেৰি হব ন এইটো মানে তেনেকে মাজে মাজে চেক কৰি থাকিলেহে বস্তুবোৰ ভালকে থাকিব নহলেতো
উম', হাইজিন মেইনটেইন নহয় আৰু
অ' সেইটোয়ে নহ'লে তেনেকেই থাকে আৰু এইবোৰ বস ত' তেওঁলোকে বস্তু বিকিব লাগে বিকে আৰু কৰা লাভ একো নহয় তাত, মানে তেওঁলোকৰ লাভ হয় আমাৰতো অৱস্থা বেয়া হৈ যায় চিংৰা-টিংৰা বনাই চিংৰাটো ওচৰত এখন দোকান আছে আমাৰ ভাল দেই, তেওঁলোকে চিঙৰা গৰমে, গৰমে মানে পতাপত বনে, আৰু লগা-লগ খাওঁ, মানে লগা-লগ শেষ হয় তেওঁলোকৰ।
অ, তেনেকে ভাল নহ'লে আকৌ এদাই নহ'লে, আকৌ তোমাৰ, ফ্ৰাই কৰে ন, তেলত। এবাৰ ভজাতোকে, আকৌ ভাজে।
অ, তেনেহ'লে কি কৰে, সেই ভাজিখিনি, ভাজিখিনি আকৌ বনাই হয়। ভাজিখিনি উলিয়াই পেলায়, আকৌ তেওঁলোকে গৰম কৰি পেলাই আকৌ বনাই।
অ, নহ'লে তোমাৰ গোন্ধাই যোৱাৰ হেৰি থাকে যে, চান্স থাকে যে সেইকাৰণে।
কিছুমান কি কৰে, তোমাৰ বুনিয়া-বনিয়া লাডুবোৰ যে সেইবোৰতো চেল নহয়, তো সেইবোৰ কি কৰে, সেইবোৰ বুনিয়া লাডোটো, ভাঙি পেলাই মিঠাইবোৰ যে তোমাৰ যিবোৰ ৰসগোল্লা বা লা'লমোহন থাকে
সেইবোৰ। কিছুমান মিঠাই বা এনেকুৱা এইবোৰ তোমাৰ এইবোৰ ডাল দা, ঘিও দি পেলাই, কিছুমান এনেকুৱা ৰ ৰসগোল বনাই ন, ডাল দা, ঘিও অলপমান দি পেলাই ৰসগোল্লাটো ওপৰত ভাঙি ৰসগোল্লাটো ভাঙি ডাল দা, ঘিও অলপ ওপৰত লেটিয়াই পেলাই এওঁলোকে অলপ বুনীয়া-চুনিয়াবোৰ সেইবোৰ অলপ, অলপকে চটিয়াই দিয়ে তাতে। দি, পেলাই সেইটো পোন্ধৰ টকীয়া কৰি দিয়ে, দহ টকায়া মিঠাইটো বুনীয়া দি দিয়ে কাৰণে।
অ, তেনেকুৱা কৰে নেকি?
অ, সেনেকুৱা কৰি দিয়ে, সেনেকে কৰি বস্তুটো দেখিবলৈ ধুনীয়া হলে, তোমাৰ ডাঙৰ হ'লেতো দামটো বাঢ়ি যাব। কিন্তু বনিয়াৰ লাডুটো যে, তোমাৰ যে পুৰণা সেইটোকো নাজানে, সেইটো নাজানে, সেইটো তেওঁলোকে পেলাই নিদিয়ে মানে, সেইটোতে তেনেকে খুন্দি পেলাই তাতে মানে তোমাৰ অলপমান ছটিয়াই, ছটিয়াই বনিয়াৰ লাডুটো ভাঙি পেলাই সেই গুৰি বোৰ অলপ, অলপ, অলপ -অলকে গোটেই খিনিতে দি দিয়ে মিঠাই তোমাৰ বনি গ'ল, সেই ৰসগোল্লা যিখিনি আগৰ থাকিলে সেইখিনি তোমাৰ ভাঙি-ভাঙি ফ্ৰিজত, আজিকালি ফ্ৰিজ বোৰ ওলাইছেতো মানে যিবোৰ তোমাৰ থোৱা, মিঠাই থোৱা যিখিনি হেৰি আছে। সেইবোৰ ফ্ৰিজৰ ওলাইছেতো ত, তেওঁলোকে তাত তেনেকে বনাই। বহুত কথা সেইবোৰ মানে কি ক'বা আৰু তেওঁলোকে বস্তুটো সেই চেক কৰি থাকিলেহে আমাৰ মানে ঠিকে থাকিব, এতিয়া ভালে কৰিছে বাৰু ফুড, চেণ্টাৰ হেৰিয়ে।
অ, উম, বাৰু, ঠিকে আছে, ঠিক আছে। নাই, নাই খোৱা খামগে আৰু ভাবিছো কিবা বনাওগে বুলি।
অ, হ তাকে, তাকে ঠিক আছে ঠিক আছে, দিয়া।